অ, '
হেল্ল' হেল্ল'
অ ভাত পানী খোৱা হ'ল
অ খালো খালো সময় হ'ল খোৱা
অ ময় এয়া খাই ব হয়
মানে খাই সেই তেেপাখন চা য উ
মই এই খাই গৈ পেলাই টিভি োকে চাই আছো টিভি টো চাই পেল আপোনালোকে ফোন এাকে কৰো
অ ঠিকে আছে
ভাতৃ সকলোৰে ভাল
অ আছে তোমাৰ পৰা
আমাৰো সবে ভাল পাওঁ অ বৰষুণ বৰষুণ দিছে নি তাত
নাই নাই বক নাই আ ব ক ন এ যাক ফুৰিলে সন্ধিয়াতে হয় নেকি?
পুৰা বৰষুণ বৰষুণ দিলে বৰষুণ দিলে একো বেলেগ একো প্ৰব্লেম নাই কিন্তু আপোনাৰ ইয়াত ৰাস্তাৰ ওপৰত পানী উঠি যায় খালী আৰু
অ, ' অ, ' অ, ' অ, 'ৰাস্তা বিিলাক চাপৰ পিছ ন'
চাপৰ গৈছে তেতিয়া মানে আপোনাৰ অকমান আৰু সেইটো কাৰণে দিগদাৰ আৰু দিনত যিটো ৰ'দ গৰম যিটো গৰম পৰিছে সেইকাৰণে বৰষুণ দিছে ভালে আহিছে দেই আজিৰ দিনটো অলপ গৰম হ
অমান চে চা পেলাইছে ন
অলপ চেচা পৰিছে। চেঁচা নপৰিলে নহলে এইটো গৰমৰ মানুহ মৰি যাব। পেচাৰ চেচা থকা মানুহৰ দিগদাৰ হৈ যায় এইটো এইটো গৰমত।
নহগৈ
কাৰণ এই গৰমতটো ইমান সহ্য কৰিব নোৱাৰে নহয় মানুহে।
উম উম, আচ্ছা হেৰি কথা এটা পাতো বাৰু এই এই উম এই তোমালোকৰ ওচৰৰ সেই মানুহ মানুহ মানুহজন যে তেওঁ চেগুনৰ মানে ইষ্টাম বিলাক যে কৰে পুলিবিলাক পুলাক চেগুনৰ পুলিবিলাক যে বনাই,,
হয় হয়,
অ তেওঁ এনেই এ বিক্ৰী কৰে নে তেওঁ হেৰি
অ বিক্ৰীও কৰে গভমেন্ট চাপ্লাই আছে।
অ বিক্ৰী কৰে ন বিক্ৰী কৰে ন?
হয় হয় তেখেতৰ বহুত ডাঙৰ কাৰবাৰ
তাকেতো।
অ বাঁহৰ বহুত হেৰিকে কৰি আছে, আৰু ব্যৱহাৰ পাতি বহুত ভাল মানুহজনৰ। সেইকাৰণে মানে সৰভাগ মানুহ তেওঁৰ ওচলৈ যায়ে মানে।
অঁ,
এয়া টকা উম তেখেতৰ গোটেই ফেমিলি মানে জড়িত আৰু। সেইকাৰণে ভাল কাম বোৰ কাম চাম বোৰ চব ধুনীয়াইে কৰে।
অ সেই মই তেতিয়া যাওঁতে দেখা পালো দেখা পাই তাৰ পৰা কথা পাতিম বুলি মানে অ ভাবিছিলো কিন্তু টাইম মিল টাইম মিলাব নোৱাৰিলো।
অঁ আমি এতিয়া লগ নাপাওঁৱেই বহু মানে ৰাতিপুৱাই ওলাই কামত কাম সিটো মানে লগ ভালকে আমি লগ নাপাওঁয়েই এনেই বাটত দেখিলে মাত গলে তেনেকুৱাকে হৈ আছে। এনেকে লগ পোৱাই নাই ভালকে।
অঁ অঁ,,
ভাল তেখেতৰ ব্যৱসায় পাতি ভাল।
অ অ উম ব্যৱসায় হবই এইবিলাক এইবিলাকৰ ওপৰত মানে
হয়,,
গভমেণ্ট চাপ্লাই ধুনীয়া হয় তাৰপিছত মানুহেও মানুহে আজিকালি গছ লগাই ন!
হয় হয় আৰু আৰু এইফালে মানে আৰু এটা ব্যৱসায় আছে চাচি গছৰ চাচি গছৰ অ চাচি গছৰ ব্যৱসায়তো বহুত ভাল চলিছে। চাচি গছবোৰ মানে আপোনাৰ ইমান চাচি সেনা নাই বাৰী এখন দেখিলো ইমানেই চাচি লগাই যে মানে আপোনাৰ তিনিশ চাৰিশ মান আছে বাইক ইমান পাৰিছত ডাঙৰো হৈছে তাৰপিছত তাত আকৌ যিটো পোক পোকে খাই যে সেইটো মানে ধুনীয়াকে সেইবোৰ পৰি আছে এ কৈছে মানুহে এইজোপা বোলে বিকিলে বোলে মই বোলে প্ৰায় তিনি চাৰি লাখ মান টকা পাম বোলে ইমাননে কৈছো
তাৰপাছত আগৰ আগৰ আগৰটো
আগৰ
অঁ।
তাৰ পিছত মই বোলো অঁ
তাতে-তাতে-তাতে পোক লাগে ন?
পোক লাগে অ। এই পোকটো লগাটোৱেই মেইন। পোকটো লাগি পেলাই বগা-বগাকে এটা বস্তু এটা পৰি যায়। মই সেইদিনাখন দেখিয়ে মইও সেইদিনাখনে গম পাইছোঁ। তাৰপৰা সেই তেতিয়াই মানে এইটো মানে মালটো ধৰে মানে। সেই-সেই বস্তু বস্তুটো তেতিয়া মানে ব্যৱহাৰ মানে সেইটো কামত লাগি যায় আৰু। চাচি গছৰ ব্যৱসায়তো বহুত হেৰি ব্যৱসায়। আমাৰো চাচি গছ মইও চাচি গছ এজোপা আমাৰ ইয়াতে ৰুই থৈছো বাৰীতে।
অ
বেছি নাই আপোনৰ কিমান পঞ্চাছ জোপা মান ৰুই থৈছো। কিন্তু মানে ডাঙৰ হোৱা নাই। আমাৰ এতিয়া ৰুইছোহে আজি দহদিন মান হৈছে।
অঁ! আচ্ছা-আচ্ছা, উম।
তাৰপিছত এই ভালকে এতিয়া পুলি হৈ আছে।
আমাৰ আকৌ এইটো চাইডে, এইটো চাইডে নহয়।
অঁ! আমাৰ এইটো চাইডত হয় বাৰু দেই। এইব তানে এইবোৰ চাচি গছৰ এটা ব্যৱসায় ভাল ব্যৱসায় আছে মানুহখিনিৰ।
আছে ন?
উম! ভাল ব্যৱসায় আছে। ভাল ব্যৱসায় কৰিছে মানুহখিনিয়ে চাচি গছত। চাচি গছতে মোৰ এতিয়া লগৰ এজন আছে তেখেতেও মানে ভাল মানে ব্যৱসায় কৰি আছে চাচি গছৰ।
উম-উম-উম।
তেওঁৰ ঘৰ মই ৰুইছোহে ৰুই থৈছোঁ কেইজোপামান।
পঠাই ক'ত?
হা?
এই গছটো পঠাই ক'ত?
ইয়াতে আপোনাৰ কি কয় মানুহ কিছুমানে লয় ন, যে আঁতৰ বনাবৰ কাৰণে, কিবাকিবি কৰিবৰ কাৰণে।
অঁ হুজাই-হুজাই-হুজাই চাপ্লাই যায় নেকি?
অ সোজাই চপ্লাই নকৰে হপাই দেই। ময়ো ভালকে নাজানো কত মই ইমান সোধা নাই। ক'ত দিয়ে ক'ত নিদিয়ে? মই ইমান সেইবোৰ কথা নোসোধো আৰু সেই যিটো বিষয়ে ইমান নাজানো যে সেইকাৰণে সোধাও নাই। অ তেওঁৰ সেইটো বেলেগ, মোৰ সেইটোও বেলেগ। সেইটো কাৰণে মই ইমান সেইবোৰ কথা সুধি নাথাকো আৰু আৰু সুধিবলৈ সময়ো নাথাকে। লগ পালে হাই হেল্লো তেনেকুৱাই চলে। আজিকালিতো মানুহৰ লগত কথা পাতিবলে সময় নাথাকে মানুহ। আপোনাৰ নিজৰ
উম-উম তাই এনেই হেৰি মই মানে তেওঁক তেওঁক ফোন নাম্বাৰটো আহ দিব পাৰিবা নেকি? নে অঁ! তেওঁৰ লগত এনেই বা ডাইৰেক্ট কথা এটা পাতিব পাৰিবা?
অঁ! পাতিব পাৰিব। মই দি দিম বাৰু ফোন নাম্বাৰটো আপোনাক।
অনলাইনত তুমিও পাতিব পাৰিবা।
অ নাই আপোনাক মই আপুনি নিজে পাতি ল'ব মই আপোনাক দি দিম ফোন নাম্বাৰটো।
অ তাৰ মানে সেই পুলয়ে অলপ লাগিব।
এতিয়া আপোনাক কি কামত লাগিব সেইটো আপুনি ভালকে বুজাই দিব পাৰিব এতিয়া মইনো আপোনাক। কেনেকে কব পাৰিম তেখেতে আকৌ মইতো আকৌ বুজালে দিগদাৰ হ'ব। আপুনি ভালকে তেওঁক বুজালে কথাটো বুজি পাব মোক আৰু সোধিব ন কেলে লাগে কি কাম আমুক তামুক এইবোৰ কিমান কথা, সুধি টকাতকে আপুনিয়ে যদি কৈ দিয়ে তেতিয়া মোক আপোনাৰ লগত ডাইৰেক্ট ডাইৰেক্ট পাতি ল'লে ভাল আৰু ভাল এতিয়া ব্যৱসায় কথাটো আৰু মানে মই মাজত এজন সোমালে বেয়া যে। সেইটো কাৰণে আপুনি বতাই ভাল মই ফোন নম্বাৰটো আপোনাক দি দিম বাৰু
বাৰু মোক ফোন নাম্বাৰটো লৈ পেল মোক।
ফোন নাম্বৰটো দি দিম বাৰু মোৰ আছে বাৰু ফোন নম্বাৰটো ফোন নম্বাৰটো পাই আপোনাক দিয়ে দিম।
অ অ
খুব মানে ব্যৱসায় কৰিছে আপুনি কিবা গভৰ্মেণ্ট কিবা কাৰোবাৰ কাম পাইছে নেকি।
নাই নাই এই মই মানে এইবোৰ মাটি অলপ মানে হেৰি হৈ আছে।
হয়।
ততে অলপ পুলি লগাও বুলি কৈছে আমাৰ ইয়াতে পায় কিন্তু এ এতিয়া বৰ্তমান সেই যিজনে নাৰ্চাৰী কৰিছিলে।
অ নাৰ্চাৰী বোৰত পাই চাগে দেই।
অ তে
না আমাৰ ইয়াতো নাৰ্চাৰীবোৰত পায় সেইবোৰ আমি আমাৰ ইমান হেৰি নাই। তেখেতৰ চৰত তেখেতৰ ওচৰত পাব কিন্তু মই চিয়ৰ সেইটো কথা।
অ
তেখেতৰ ওচব পাব এইখিনি তেখে ম দিয়াতটো দিব। মানুহজন ভাল দি দিব উম, খালী এইবোৰ আপুনি নিজে পাতি ল'লে বেছি ভাল হয়।
অ পুলি পুলি অলপ লাগিব।
অ মানে মই আজিলৈকে তেখেতক সেইবোৰ কথা সোধাও নাই আৰু সেইকাৰণে মই সুধিবলৈ অকণ বেয়াও পাওঁ। আপুনি সুধিলে যে আপুনি সুধিলে যেনিবা কথা সেইটো বেলেগ এ হৈ যায় আৰু বৰা মোৰ পৰা ফোন নম্বৰটো লৈছে বুলি ক'লো একো দিগদাৰ নাই। তেখেতে ভালেই পাব। তেতিয়া মানে আপুনি নিজে পাতি ল'লে বেছি ভাল হ'ব।
অ হে মই এ বাৰু পাতিম।
উ মই ফোন নাম্বাৰটো দি দিম। বাকী এইফালে আপোনাৰ হেৰি আজি ৰ'দ দিছে নে বৰষুণ দিনত।
দিনত ৰ'দ
অ ৰ'দটো মানে এনেকুৱা আপোনাক গা চা পুৰি যোৱা টাইপৰ ৰ'দ এটা দিছে মানে আপোনাৰ ঘামি পেলাই মানুহটো শুকুৱাই পেলোৱা নিচিনা হৈ যায়।
ন
মানে আপোনাৰ যেন গাত শক্তিয়ে নাইকিয়া হৈ যায় মানে অকণ খোজ কাঢ়িলেই গৰম মানে এতিয়া আপুনি আগতে আমি গৰম যিটো গৰম পৰে ৰ'দ দিলেও আমি ধুনীয়াকে খোজ কাঢ়ি পেলাই এক-দুই কিলোমি দুই কিলোমিটাৰ গুচি যাব পাৰো। এতিয়া এই অ অকমান অ আধা কিলোমিটাৰ নহয় ভয়ক তিনি তিনি দুশ মিটাৰ মান গ'লেই অৱস্থা বেয়া হৈ যায়।
হে
উম ঘামি-জামি অৱস্থা বেয়া। মই আজি চাইছো মই অলপ আজি এশ দুশ কিলো দুশ মিটাৰ মান খোজ কাঢ়িলো বাপৰে, একেবাৰে ৰদত অৱস্থা বেয়া হৈ গ'লগে আকৌ ৰৈ দিছো।
নহয় বহুত বহুত গৰম হৈছে।
বহুত গৰম উঠে বহুত এনেকে গৰম বেছি বাঢ়ি গৈ থাকিলে কিন্তু বৰ দিগদাৰ হ'বগে। এটা সময়ত দেখিছো এটা সময়ত দেখিছো ইয়াত ধৰি লক পঞ্চাশ ডিগ্ৰী মান হ'বগে যেন লাগি গৈছে আৰু কেইবছৰমানৰ পিছত।
হৈ যাব পাৰে, একো ডাঙৰ কথা নহয় এতিয়া সেই হা এতিয়া গু গুৱাহাটীতটো মোটামুটি কেতিয়াবা থাৰ্টি নাইন মাৰি দিয়ে থাৰ্টি এইট থাৰ্টি নাইন এনেকোৱা মাৰি দিয়ে।
অ থাৰ্টি নাইনটো হৈয়ে যায় থাৰ্টি নাইন, থাৰ্টি এইট, আমাৰ ইয়াতে থাৰ্টি এইট, থাৰ্টি চেভেন, তেনেকোৱা চলি আছে।
উম উম তাৰপিছতে সেইফালে উত্তৰলৈ গৈ থাকিলে দিল্লী-চিল্লী মানে অ, এইবিলাকত আৰু বহুত, প্ৰায় পঞ্চাশ ওচৰ এনেকোৱা হয়গে।
এতিয়া উত্তৰ প্ৰদেশ উত্তৰ প্ৰদেশ দিল্লীত বহুত গৰম বোলে।
ৰাজস্থান
ৰাজস্থানতো কম বহুত গৰম তাত। সেই মানুহখিনি ভাল তাত আছে আমাৰ ইয়াতে আমি এতিয়া এইকণ গৰমৰ পৰা সহ্য কৰিব নোৱাৰি আমি অৱস্থা বেয়া হৈ গৈছে। কিন্তু তাহাঁতৰ গৰমতো আৰু আমাৰ গৰমতো যে অকমান পাৰ্থক্য আছে যেন লাগে।
অ, আছে আছে। আমাৰ ইয়াত গৰম আমাৰ ইয়াত গৰম অ আমাৰ নহয়, আমাৰ ইয়াত গৰম লাগিলে
হয়।
যদি বতাহ মাৰে তেতিয়া গাটো চেচা লাগে।
অ।
আমাৰ ইয়াত গৰম লাগিলে আহ মানে ঘাম ওলায়।
অ।
তাত ঘাম নোলায় আৰু বতাহতো হ'ল গৰম বতাহ। মানে, আমাৰ অ ধানৰ ধানৰ ভাৱটো যেনেকে গাত লাগিলে মানে হপ খপাই যায়
কি যায় যে উ উ
ধান ধান উখাল ধান উখোৱ ধান বনালে হেৰি কৰিলে যে এই চৌকাত জাল দিলে যিটো মানে তাপ হয়
তাপ ওলাই অ।
অহ, সেই তাৰ তেনেকুৱা তাপ মানে, তেনেকুৱা তাপ মাৰে।
হয় হয়, অহ, এইটোৱে আমাৰ মানে। অহ, আমাৰ ইয়াত, আমাৰ ইয়াতো মানে অৱস্থাটো বেয়া হৈ গৈছে। এতিয়া তাৰ নিচিনাই হৈ গৈ আছে আৰু।
অহ, তুমি ঘাম নোলাই, অকণমানো ঘাম নোলাই। শুকান বতাহ, এ গৰম বতাহ।
হয়
আৰু ঘাম নোলাই
উম ঠিক আছে তেতিয়াহ'লে দিয়ক মইও শুও আৰু আপুনিও শুৱক কাইলৈও চাগে ৰাতিপুৱা কাম আছেই নহয়।
অহ হয় এই এই তেখেতৰ ফোন নাম্বাৰটো দিবাচোন দেই।
ঠিক আছে মই আপোনাক দি দিম হোৱাটপত দি দিম আৰু এতিয়া দিয়েই দি ৰ'ব মই ফোনটো কাটি আপোনাক দি আছোঁ
ঠিক আছে।